হেল্ল'
কোৱা,
কি কৰি আছা?
এয়া ভাত-পানী খাই পেলাই বহি আছিলোঁ, কোৱা
কি বনালে আজি?
আজি তোমাৰ ৰুটি,
অ'।
কি খালা?
মই ভাত-চাত খাই উঠিছোঁ। তোমাৰ ভাত, দালি, তোমাৰ চেইয়া এ চবজি আছিলে।
অ', অ'!
তোমাৰ এয়া আলোহনা এয়া দিছে আও।
অ', অ'!
অ'।
ঠিকে আছে। মই কেনে পৰিলা?
এইয়া, তুমি কিমান শ্রেণী, কি পঢ়ি আছাঁ? মই তোমাৰ মই ক্লাছ নাইনহে। অ'।
হয় নেকি? অ'। কোৱা
গৰম বন্ধ চলি আছে বাও।
আমাৰো গৰম বন্ধ চলি আছে বাৰু।
অঁ,
হেল্ল', আহ এতিয়া এতিয়া গৰম বন্ধ পাবা, আমাতো গৰম বন্ধই চলি আছে, এতিয়া এই বহুত কাম দিছে ৰবা।
উম তোমাৰ এই গণিতৰ দিছে গাঁও তোমাৰ মানে গোটেই, যিমানখিনি মানে তোমাৰ বিষয় আছে গণিত, বিজ্ঞান সমাজ বিজ্ঞান, অসমীয়া তোমাৰ আও ধৰি লোৱা এই ইলেক্টিক চাবজেক্টটো যে এটা যে চাবজেক্ট যে, চাব লাগে যে,
আচ্ছা,
সেইটো মোৰ তোমাৰ ভূগোল আছে!
হয় নেকি!
এতিয়া এই এতিয়া এই, এ তোমাৰ গণিত দিছে এই এ আগৰ বছৰৰ আগৰ দুবছৰ তোমাৰ প্ৰশ্ন, কৰিব দিছে মানে তোমাৰ এইয়া যোনটো তোমাৰ, পৰীক্ষাটো এই মেইন পৰীক্ষাটো,
অঁ
তাৰপিছত তোমাৰ এনে কা গণিত সেইখন দিলে বিজ্ঞানৰ দিছে এই, এ প্ৰথম চাৰিটা পাঠ লি লিখি আনিব দিছে তোমাৰ প্ৰশ্ন উত্তৰ,
এইটো এইটো এই, তোমাৰ দিছা দিছা ন তোমালোকৰ গৰম বন্ধ,
অঁ, অঁ, জুলাই জুলাই মাহতে তোমাৰ
খুলি যাব,
এক তাৰিখৰ পৰা আকৌ খুলি যাব অঁ তোমাৰ আগৰ, এই সমাজ বিজ্ঞানৰনিচিনা এই অসম মেপ খন আঁকিবলে,
অঁ অসমৰ মেপ খন!
উম তেনেকৈ দিছে আও ভুলো দিছে এই তোমাৰ অসম মেপ দিছে তোমাৰ তোমাৰ আমাৰ অসমৰ শোণিতপুৰ জি জিলাৰ পৰা শোণিতপুৰ জিলা মেপখন আঁকিব দিছে!
অঁ, অঁ
এ বহুত কাম হৈছে তোমাৰ এইয়াত তিনিটা বিষয় হৈছে হে কৰা তিনটা বিষয় আছেই!
এই ধেৎ, ধ দি আৰু ধ দি আপোনাৰ আৰু তোমাৰ আৰু কিয় চাৰিটা আৰু কৰিব আছে!
অঁ
মানে ছটা দিছে আৰু
উম
আৰু তোমাৰ চাৰিটা বাকী আছে! চাৰিটা তোমাৰ চাও মানে, ক্ৰীম আছিলে যে সেইকাৰণে কৰা নাই মানে এ বহুত দিয়ে লিষ্টত কি লিখিবা
উম
তা চব না বহুত টাইম লাগে লিখবলে কিছুমান। তোমাৰ কৰিবলৈ টাইম লাগে ন বস্তু
উম।
টাইম বেছি যায় আৰু
আৰু তোমাৰ এতিয়া আজি তোমাৰ এই এতিয়া কেইদিনমান গৈছে এতিয়া জুলাই মাহ আছেই এতিয়া সোনকালে, তেওঁ সোনকালে শেষ কৰিলে ভাল কাম বিলাক। কৰি পেলাই ন, নিজেই তুমি আজৰি হৈ যোৱা।
যিমান জল্দি হৈ যায়, যা আমাকে
এতিয়া হেৰিএ মানে এতিয়া কাম বিলাকো কৰি আছো এইটো তোমাৰ আজ কালি তোমাৰ এই ডৃষ্টাৰ পাত শেষ হ'ল মানে।
বিছটা।
অৱ ডিষ্টা ডিষ্ট ডিষ্টাপাত ডিষ্টাপাত এই দোকানৰ পৰা যে কিনি আনিব লাগে যে কৰিবলে।
ডিষ্টা পাত অ
অৱ আজি আকৌ সন্ধিয়া দোকানলৈ যাব লাগিব আনিবলে। কৰিবলে। এই হাত একে বুঢ়া আঙুলিয় একে বিষাই গৈছে ৰঙাই হৈছে।
অৱ।
হেল্ল'
মই তোমাক মানে এই এ ষোল্ল তাৰিখৰ আগত শেষ কৰিম বুলি মানে ভাবি আছো। এমানে সোনকালে শেষ কৰিলে মানে নিজেও ভাল লাগে।
আৰু কিবা বেলেগ কামতো
অৱ আৰু যিহেতু এতিয়া মানে গৰম বন্ধ ন জুলাই মাহটো। এতিয়া যদি যদি মই গোটেই মাহটো যদি এইবিলাক কামেই কৰি থাকো মই নাম ম ক'ৰবালৈ ফুৰিব যাব পাৰিম না মোৱাইল ঘূৰিব যাব পাৰিম।
সেইটো এ।
জুলাই মাহতটো গৰম বন্ধ বুলি দিয়ে কিন্তু গৰমতটো তোমাৰ আগষ্ট মান অ আগষ্ট মানৰ আৰু জুনতহে বেছি গৰম দিয়ে।
তাকেতু কম পৰিছে হয়নে?
অৱ গৰমতটো আছে কিন্তু জুলাই মাহত আকৌ বেছি বষুুণো হয় আক।
বৰষুণে পোৱা নাই বৰষু
অৱ।
ঔষধ দি আছে এতিয়াতো।
অৱ। এ তোমাৰ এ তোমাৰ এ গৰম বন্ধৰ কাম বিলাক কৰা কেতিয়া শেষ হ'ব মানে তোমাৰ কিমান খিনি আগবাঢ়িছে?
মোৰ তোমাৰ সেইটোএ তোমাৰ এতিয়া আছে চাৰিটা আগত শেষ হৈ যাব লাগে।
অ
চাৰিত অ বিছ তাৰিখে অলে শেষ হৈ যোৱাই
অ দে তুমিও সোনকালে কৰা মও সোনকালে কৰো মতে কাম এটা কৰো দুইটাই একেলগে বা আৰু কেইটামান ল- এ লগ খাই মেলি এনেই লগ ঘুৰো কবাত ফুৰিব যাওঁ ন
অ অ কথাটো ভালেই ক-
আৰু এতিয়া এতিয়া এই জুলাই মাহটো এতিয়া আমি আজৰি আছো বাকী তাৰপিছতো আৰু
অটো তোমাৰ ক্লাছ
অ সদায় সদায়
অ ন তাকে আৰু
আৰু তোমাৰ ক্লাছ স্কুলৰ পৰা আহি আকৌ তোমাৰ এয়া অলপ অলপ জিৰণি লোৱা গৈ তো তোমাৰ এইয়া টিউচন আছেই। এয়া টাইম মানে সময় নিমিলেগৈ।
সময় নিমিলে একেবাৰে নিমিলে
এতিয়া আমাৰ হাতত একমাহ সময় আছে ন এতিয়াতো আমি কাম বিলাক সোনকালে কৰি শেষ কৰিম তাছত তুমি মিলিপ বোলে এনেই আৰু ফুৰিব যাব পাৰি কবাত।
অ ত হেৰি কৰো কৰো ত ময়ে থাকিম আৰু দুইজন আৰু চাৰিজন মান
অ তোমাৰতো এনেই বাহন আছে নে নাই ঘুৰিব যোৱা অ টোমেন তুমিয়ে মোৰ তুমিয়ে মোৰ
মোৰ সেই গতা তুমি যোগাৰ কৰিবা কৰাৰ পৰা
অ আমাৰ ঘৰত মানে আছে দিতাৰ দুই মই দেই এইখনে লৈ যাম বুলি ভাবিছো।
সুধিবা দিব নে নাই
অ
কলে আৰু যোগাৰ কৰিব লাগে কিবা
উম উম এতিয়োতো তেতিয়া আমি এতিয়া সৰু গৈ আছো যেতিয়া বাইকখন এতিয়া এৰি দিবলো দি এ ঘৰৰ মানুহে অহ এটোত তোমাৰ চিন্তা নাই লিমিটো অলপ ডাঙৰ হলা ন কিন্তু মইতো তাইক এ নৱম ক্লাছত পঢ়ি আছো এতিয়া তেওঁ সুধি চাম
বহীটো বাও বা যোন যো যদি যদি অফাৰ আছে কাইলে
অ
সেন দিয়ে ভালেই কথা নেট দিলে বাৰু নোৱাৰো মানে যাওঁত-
যাম এনেই চ চকৰ ফালে ওলাই যাম চক বা তোমাৰ এনে ঘূৰিম অলপ অলপ দূ দূৰলে যাম আও ঘূৰিম
দূৰলে কলা
উম দিনটো কাৰণে ওলাই যাম কিবা এটা খাই মেলি ধুননিয়াকে কৈ আৰু
সেইটোৱে কৰিব
হেঁ কি?
কিমান-
তাৰিখ মানেত এ শুলো থোন। উম ষোল্ল তাৰিখৰ পিছতে যাওঁ।
অঁ অ‍ঁ পাৰি তেতিয়া তিয়ালৈকে আমাৰ কামবিলাক শেষ হ'ব আৰু।
অ অঁ' থিয়ে গৈও ভাল লাগিব। বাকী এতিয়া ঘৰত ভালেই।
ভালেই তোমালোকৰ?
মো ভালেই তোমা এনেই এই যে- ভন্টি বোলে পৰীক্ষা দিছিলে এ এনেকা
অঁ তোমা দছ
কি প কি পঢ়ি আছে এতিয়া?
তেলে
অ মেট্ৰিক পৰীক্ষা দিছে ন।
প্ৰতি পথে
মই মানে পৰীক্ষা দিছে বুলি গম পাওঁ কিন্তু মেট্ৰিক দিছে বুলি গম পোৱা নাছিলো।
অঁ অঁ এ তুমিতো তো বহুত
অঁ'
বহুদিন অহাও নাই।
এ নগৈ নগৈ মই পাহৰি গ'লোঁ মানে তোমাৰ আমাৰ ঘৰৰ পৰা তোমাৰ ঘৰলৈকে কিমান দূৰত্ব হ'ব?
তুহে যান সেই কানে হবলা-
উম। বহুত দূৰ হয়।
তাকেইটো।
বাকী এই আহ দাদা আছে দাদাহঁত।
দাদাৰ আছ ঠিকেই আছ। তোমাৰ ভণ্টি এজনী আছিলে নেকি ন।
অঁ অঁ অঁ ভন্টি আছে বাৰু সিহঁতো সিহঁতও গৰমত বন্ধ দিছে ইয়াত অঁ'।
গৰম বন্ধত
তাইৰো এতিয়া তোমাৰ এই এ সিহঁতৰ জোনবিলাক বিষয় আছে মানে হেঁত এ গৰম বন্ধৰ কাম কৰিব দিছে। এই মই কৰাই দিওঁ আৰু অঁ মোৰ তোতে লাগি থাকোঁ।
উম উম বুজিছ
তাই গাটো ভাল ভাল নহয় মানে আজি তোমাৰ অঁ কালি তোমাৰ জ্বৰ ধৰি লওক।
অঁ এই বতৰবত তই জান সেই কেনে হৈছ
অঁ'।
মোৰত ধেইৰ কাণত নাযায় অলপ কান এছো।
উম' অ তেনে তাইক মানে মই তোমাৰ তিনিটা বিষয়ে তিনিটা নে চাৰিটা বিষয়ে কাম কৰালো।
অ।
আৰু তোমাৰ এই তোমাৰ এতিয়া বিজ্ঞানটো আছে - আৰু তোমাৰ বিজ্ঞানৰ আৰু এটা বিষয় এটা আছে আৰু।
পঢ়াটো ভালেই তোমাৰ এতিয়া এ ক্লাছ - এতিয়া তোমাৰ ষষ্ঠ শ্ৰেণীত পঢ়ি আছে।
অ, অ অংকত অলপমান কষ্ট পাই চাগে ন?
অ অংকটো অলপমান -
অংকটো টানো হয় ন অলপমান।
অ, অ।
অলপ পাছত পোৱা যায় কষ্ট পায় অংকত।
মই কৈছো অংকটো কাম অংকটো টান ন অংকটো সহজ হয় কিন্তু অংকটো তুমি - সদায়, সদায় কৰিব লাগিব আৰু মানে - এ বা বুজিব লাগিব অংকটো। এতিয়া কিছুমান তোমাৰ ল'ৰা-ছোৱালী আছে অংকবিলাক মুখস্থ কৰে। মুখস্থ কৰিলে কি হ'ব এই খুব বেছি এসপ্তাহ দুসপ্তাহ তাৰ পাছত পাহৰি যাব।
উম, সেইটোৱে কথা।
অংক তোমাৰ কিছুমান সূত্ৰ থাকে যে।
উম।
এই সুত্ৰবিলাক যদি মুখস্থ হৈ যায় তেনে তুমি যিকোনো অংক কৰিব পাৰিবা। উম কাৰণ তোমাৰ সূ সূত্ৰ মতেহে তোমাৰ অংকবিলাক চলে। বাকী বেলেগ বিষয় ঠিকে আছে বাৰু খালি পঢ়িব লাগে। উম।
নত খোলিল' আৰু।
তোমাৰ এতিয়া কেতিয়া শেষ হ'ব এ গৰম বন্ধ কাম কৰা?
পোন্ধৰ তাৰিখ পিছত মই বিশ-
অ মই তোমাৰ পোন্ধৰ তাৰিখৰ মই পোন্ধৰ তাৰিখে আগতে শেষ কৰিম বুলি - এতিয়া চাই আছো, মানে কৰি আছো সদায়, এতিয়া ঘূৰিব পাৰিম দুদিন।
তাকে।
অ তাকে ক'ৰবাত ফুৰিব যাব পাৰিম।
অ।
অ, উম।
নিদিয়ে, জৰুৰী ন।
মই তাকে আজি সুধিম বাৰু তাৰপছত তোমাক মই ফোন কৰি জনাম বাৰু।